হেল্ল' শুনিছা?
হয় হয় শুনিছোঁ।
কি কৰি আছা?
এয়া এনে বিচনাতে মোবাইলটো চাই আছিলো আপুনি?
মইো বিচনাতে মবাইলে চাই আছো হেৰি তোমালোকৰ এইটো কি ফুলাইছা চাগৈ নে এনেই বিচনা মোবাইল চাই আছা?
এনেই মোবাইলত বি মোবাইল চাই আছো আপোনাৰ এই হোৱা নাই শুম আৰু।
অ আৰু তোমাৰ কি পতকতে শোৱাৰ লগে লগে টোপনিতটো নাহে মোবাইলতটো অকমান চাই ললেহে ভাল লাগে মোৰো মানে মোবাইলটো অকণমান চাইয়ে থাকো তাৰ পাছত নাহে তাৰ পাছতহে তোমাৰ টোপনিটো মানে অলপমান মোবাইলটো চোৱাৰ পাছতহে তোমাৰ মানে টোপনিটো আহে আৰু বাকী ভাত পানী কি খালা আজি
আজি ভাত পানী আপোনাৰ আজি ভাজি দালি আৰু ভাত
নিৰামিষ আৰু ন আমাৰো নিৰামিষে বাৰু এইয়া গৰমৰ কাৰণে ইমান মাছ মাংস বিলাক খাই থকা নাই আৰু নিৰামিষ ভাতে খালো বাৰু
খাই পেলাই তোমাৰ বহিলোঁ অলপ সময় বাহিৰতে বহিলোঁ তাৰপাছত তোমাৰ যিহেতু এতিয়া চাৰে এঘাৰটা বাজিলে সেইটো কাৰণে মোবাইলটো লৈ মইও মোবাইলতে মানে মোবাইলকে চাই আছোঁ চাই চাই বোলো তোমালৈ ফোন এটা কৰোঁ মানে কি কি কৰি আছে খবৰ খাতি লও এনেকে পঢ়া শুনা ঠিকেই চলি আছে ত
ঠিকে আছে ঠিকে আছে পঢ়া শুনা
আহ আজিতো দেওবাৰ কৰবালৈ গৈছিলা চাগৈ
যোৱা নাই পিছবেলা আপোনাৰ অলপমান ক্ৰিকেট খেলিব গৈছিলো বাকী ঘৰতে আছো
সেইটোয়ে সেইটোয়ে গৰমত আৰু ক'লৈ যাবা ইমান গৰম পৰিছে ন যাবলৈ মন
আপোনাৰ
যাবলৈ মন নাযায় ইমান মানে মইয়ো বাৰু যোৱা হোৱা নাই মানে এনেই গৈছিলো বাৰু আমাৰ ওচৰতে তিনিআলি মানে গ'লো আৰু তিনিআলি এনেকে গৈ পেলাই সন্ধিয়া ফুৰি আহিলো তাৰ পিছত তোমাৰ বেলেগ এনেকে যোৱা পিছে যে তোমাৰ মানে কি হৈছে জানা তোমালোকৰ তোমালোকৰ ফালে বাৰু নেটৱৰ্কটো ঠিকে আছেনে
উ নাই আপোনাৰ আমাৰ এইফালে নেটৱৰ্কটো ইমান নাপায়েই আজিকালি মানে আগত আগতকৈ বৰ কমি গৈছে আজিকালি আগতে পাইছিলে আপোনাৰ আজিকালি জিঅ' চিম আপোনাৰ এয়াৰটেল এনেকে এইফালে আমাৰ ঘৰৰ ফালে নাপায়েই
সেইটোৱে সেইটোৱে মই মানে সেইটো কাৰণে ফোন কৰিছিলোঁ আচলতে মানে কি জানা আমাৰ ইয়াত মানে ইমান তোমাৰ মোৰ এয়াৰটেলো আছে আৰু তোমাৰ মানে আমাৰ ঘৰত ভোদাফনো আছে ভি আাইও আছে আৰু লগতে তোমাৰ এই মানে জিঅ' টোও আছে ইমান তোমাৰ নেট অসুবিধা দিয়ে মানে ইমানেই নেটৱৰ্কৰ অসুবিধা দিয়ে মই ভাবিছোঁ মোৰে অকল দিয়ে নেকি বাৰু নেট
নাই নাই আমাৰ এইফালে বৰ অসুবিধা কৰে নেটৱৰ্কটোৱে
সচাকে মানে ইমান অসুবিধা এতিয়া মানে তোমাৰ কি কোনোবা সময়ত মানে বহুত খং উঠি যায় তুমি কিবা এটা চাই থাকিবা বা কিবা এটা তুমি ভিডিঅ' দিবলৈ বিচাৰিব বা কেতিয়াবা ফেচবুকত ধৰাচোন আমি মাজে সময় ভিডিঅ' চিডিঅ' এইবিলাক ট থকা বা কামত দি থকা হয় ন তোমাৰ মানে কেতিয়াবা মানে ভিডিঅ' তটো মানে দিবলৈ বিচাৰিবা তেতিয়া তোমাৰ মানে নেটৱৰ্কৰ পৰা মানে ঘৰিয়েই থাকে থাক ঘূৰিে থাকিব তোমাৰ মানে নেটৱৰ্কটো নাযায় মানে আপলোডেই নহয় ভিড ভিডিঅ'টো জানোনে তেনেকুৱা হ'ল মই ভাবো মোৰ অকল হয় নেকি বাৰু নে আমাৰ ইহঁতৰ হয় মানে সেইকাৰণে তোমালোক মই সুধিছো মানে তোমালোকৰ ফালেও হয় ন
হয় হয় আমাৰ এইফালে হয় আমাৰ ইমান ডিষ্টাব দিয়ে নেটৰ্ক আপুনি আপোনাৰ ক মতে আপুনি একো ভালকে ভিডিঅ' এটা আপুনি মোবাইলত চাবলৈ নোৱাৰে চব আধ হাতে ৰখি ৰখি যায়
ৰখি ৰখিছে বহুত খং উঠে আৰু তোমাৰো ইমান ৰিচাৰ্ছৰ দাম ধৰাচুন এতিয়া তোমাৰ ফাইভ জি অহ, ফাইভ জি ৰিচাৰ্জ তোমাৰ এতিয়া ফাইভ জি নহয়তো তোমাৰ এতিয়া তোমাৰ ফাইভ জি যোনটো আৰু তোমাৰ এতিয়া ফাইভ জি, টি হেণ্ডচেট হ'ল সকলোৱে আজিকি ফাইভ জিয়ে চলে আজিকালিতো ফ'ৰ জিটো নয়েই তোমাৰ ফাইভ জি মোবাইল হয় ফাইভ জি মোবাইলত তোমাৰ চাৰে তিনি থ্ৰী ফ'ৰ্টি নাইন যদি তুমি ৰিচাৰ্জ নকৰা তেতিয়া তোমাৰ মোবাইলত, তোমাৰ আনলিমিটেডা ডাটা নচলে আৰু ডাটা তোমাৰ কি হয় হাণ্ড্ৰেড পাৰ্চেণ্ট তুমি কিবাটা চাবা পঞ্চা এম বি শেষ। তাৰপাছত তুমি কিবা এটা চাবা হাড্ৰেড পাৰ্চেণ্ট শেষ, তাৰপাছত তোমাৰ হাণ্ড্ৰেড পাৰ্চেণ্ট স দেখুৱাই দিয়ে মেজটো দেখুৱাই দিয় কিন্তু টোমাৰ নেটটো ঘূৰিয়ে থাকে।
হয়-হয়।
তোমাৰ চাৰে তিনিশ টকাও তোমাৰ ফ জি মানে, থ্ৰী ফ'ৰ্টি নাইন ভৰালেও তোমাৰ আনলিমিটেড ডাটা হ'লেও তোমাৰ ফাইভ জিয়ে নাপায় কোনোবা, সময়ত তোমাক ফাইভ জি হ'ব কোনোবা সময়ত তোমাৰ ফ'ৰ জি হ'ব মানে এনেকুৱা মানে খং উঠি যায়। তেনেকুৱা।
হয় আপোনাৰ নেট হয়-হয় আপোনাৰ নেটৱৰ্কটো মানে ষ্টেবুল হৈ নাথাকে মানে আপোনাৰ এই আপোনাৰ ফ লাগ এই ফাইভ জ লাগিব। তেনেকে ৰখি-ৰখি চাওঁতে-চাওঁতে আপোনাৰ নেততেই শেষ হৈ যায়।
সঁচাকে মানে বহুত মানে আচলতে নোৱাৰি আচলতে মানে কি জানা জিঅ' হওক এয়াৰটেল হওক এয়াৰটেলতটো অলপ বাৰু তোমাৰ কবাত ক'ৰবাত পায় যিঅ'টো খুব বেছিটো নাপায়। তোমাৰ মানে কি হয় আচলতে এইবিলাক মানে নাপায়তো সেইটো কাৰণে তোমাৰ মানে কি হয় কোম্পেনীয়ে আচলতে যদি তেওঁলোকৰ পাৱাৰ টাৱাৰো কম মানে আছে, টাৱাৰো কমি আছে তেওঁলোকে টাৱাৰ লোকেশ্যন অনুযায়ী তাত ইউজাৰখিনি চাই ল'ব লাগে কিমান ইউজাৰ আছে সেই ইউজাৰ। খিনি অনুযায়ী তেওঁলোকে কভাৰ কৰিব পৰাকে মানে টাৱাৰ এটা বঢহাই দিব লাগে। কাৰণ জিঅ' চবচে বেছি জিঅ' উজাৰ বেছি হয়। তোমাৰ এয়াৰটেল এটা লিমিটত মানে এয়াৰটেল চিম দিয়া হয় মানে। সেইটো কাৰণে মানে এয়াৰটেলত অকণমান মানে নেটৱৰ্কটো অকণ কম মানে দিয়ে। মানে ইমানো নেটৱৰ্কতটো মানে এয়াৰটেলৰ কম মানে
কম আপোনাৰ হয় আপোনাৰ টাৱাৰটো কম মানে। আপোনাৰ ইউজাৰবিলাক বহুত কমতটো মানে এয়াৰটেলটো এয়াৰটেল বহুতেই নচলায় কিন্তু আপোনাৰ জিঅ'টো আজি খালি চব ফোনতে আপুনি জিঅ' চিমে দেখিব।
থাকেই মানে জিঅটো এটা কাৰণে ভাল তোমাৰ ঠিক নকয় এটা, সেইকাৰণে জঅ'টো মানে সকলোৰে ইউজাৰ কিয় বেছি হয় তোমাৰ মানে জিঅ'ত ইনকামিং নাকা তে। তোমাৰ ধৰা যদি তোমাৰ এই সেইটো ভাল কৰে তোমাৰ মানে ধৰা। এতিয়া ধৰা যদিও তুমি ৰিচাৰ্চ কৰিব পৰা নাই তেওঁলোকে। কিন্তু ইনকামিং টো কোম্পানীয়ে কিন্তু। কাটি নিদিয়ে আউটগয়িংটো কাটি দিয়ে, আউটগয়িংটো কাটি দিলেও তোমাৰ ইনকামিংটো থাকিলেও বহুত ভাল বাৰু। কাৰণ কিয় তোমাৰ ধৰা এতিয়া ময়ে তোমাক ৰিচাৰ্জ। নাই, তুমি মোলৈ মোৰ বাৰু ৰিচাৰ্জ নাই তুমি মোলৈ ফোন কৰিলে অন্তত মই ফোনটো পালোঁ বাৰু। সেইটো কাৰণে ভাল, কিন্তু তোমাৰ এয়াৰটেলত আকৌ কি কৰে তোমাৰ। দুদিনতেই ইনকামিং কাটি দিয়ে, দুদিন হ'লহে তোমাৰ ৰিচাৰ্জ শেষ হল, তোমাৰ ফোনটো তুমি যদি মোলৈ ফোন কৰি। কৰিছা, নাই ইনকামিং নাই বুলি কৈ দিয়ে সেইটো। কোম্পানীয়ে বেয়া কৰে তোমাৰ দুই। কমচে কম কেইদিনমান দিওক, মানুহেতো সাধাৰণ শ্ৰেণীৰ মানুহে। ইমান তৎক্ষনাত ধৰাচোন চাৰে তিনিশ টকা এটা ৰিচাৰ্জ কৰিব নোৱাৰে দিয়াচোন।
হয়, আজিকালি আপুনি আপোনাৰ ক কথাটো হয় বাৰু আৰু এটা মই কথা ইয়াতে ক‌ও কব বিচাৰো আপুনি এই চাৰে তিনিশ টকা আপুনি। ৰিচাৰ্জটো ভৰাই আপুনি আকৌ গোটেই মাহটো আপুনি হেৰি নাপাই কিন্তু ৰিচাৰ্জ নাপায়, আঠাইছ দিনীয়া পায়। কোনোবাই ঊনত্ৰিশ দিনীয়া পায়, ত্ৰিশ দিনীয়া আপুনি মানে কেতিয়াওঁ সম্পূৰ্ণ। নাপায়হি।
নাপায়, তোমাৰ ত্ৰিশ দিনীয়া মাহ হলে ত্ৰিশ দিনীয়া ত্ৰিশ দিনীয়া হয় এক এক মাহতো ত্ৰিশ। দিন থাকে, তেওঁলোকে কোম্পেনীয়ে ত্ৰিশ দিনে কৰি দিব লাগে কিয় আকৌ আঠাইশ দিন কৰি। দিয়ে সেই দুদিনটো তেওঁলোকে কাটিয়ে দিয়ে আমাক সেই।
আপোনাৰ কি জানে আপুনি সি এতিয়া আপোনাৰ। হয় আপোনাৰ ত্ৰিশ দিনে ত্ৰিশ দিন মতে। কৰে কিন্তু কিন্ত আমাক আমাৰ আমালে যেতিয়া ৰিচাৰ্ছটো ভৰাই দিব ত্ৰিশ দিনীয়া কৰি দিয়ে কি উনত্ৰিশ দিনীয়া। কৰি দিয়ে, তাতে সি এদিনাৰ এদিনৰ পইচাটো মানে খাই দিব পাৰে যাতে।
খাই দিয়ে মানে কি কৰে সে সেইটো মানে সে নেট ইমান ইমান মান। মোৰ মানে নেট পাই গ'ল মানে পইচা পাই গ'ল বহুত খিনি পাই গ'ল। গ'ল ন সেইটো কাৰণে মানে সেইটো কৰে বহুত কোম্পেনীয়ে কিন্তু আমাক বহুত। ঠগি আছে নেটটো আৰু জিঅ'টো নেটটো বেয়া নেট। নেটটো মানে একেবাৰে বেয়া এয়াৰটেলৰ কিন্তু নেটটো ভাল বা ভি আই ভি আইটো আজিকালি মানে ভু ডা টো। টো নচলেই ভুডাটো মানে বহুত বে
কিন্তু আপোনাৰ চব- চব চিমেই আপোনাৰ দেই। গোটেই মাহটোত ৰিচাৰ্জ আপুনি ভৰাব হলে দুই তিন টকা বেছিকে দিব লাগিব কিন্তু। মানে এটা পেকত হয় এটা পেকত আপোনাৰ আঠাইশ দিনীয়া হে। দিব বা ঊনত্ৰিশ দিনীয়াহে দিব।
উম। এইটো মানে বহুত মানে বহুত বেয়া কথা কৈছে এইটো আচলতে। মানুহৰ নেটৱৰ্কটো অকণ ভাল কৰিব লাগে, মানে কি হয় তোমাৰ ধৰা মানে, আমাৰ মানে নেটৱৰ্ক। টো বহুত হেৰি হৈ গৈছে, জিঅ' টো নেটৱৰ্ক নাপাই নাপাই, জিঅ'ই বাৰু ইনকামিং টো দিয়ে। সেইটো ভাল কাম। কৰি আছে, এয়াৰটেলৰ ইনকামিং নাট কাটি দিয়ে, নেটৱৰ্কটো অকণ ভাল দিয়ে। সিহঁতে, সেই জিঅ' ইন মানে এয়াৰটেল কোম্পেনীয়ে কিন্তু ইনকামিং কাটি দিয়ে, জিঅ' আকো। ইনকামিং দিয়ে, নেটৱৰ্কটো ভাল নিদিয়ে। টাৱাৰ নিদিয়ে, তুমি মানে কোনটো মানে তুমি ভালদৰে চলা বা ব্যৱহাৰ। কৰিবা হয়নে তোমাৰ মানে, নিজকে মানে। এতিয়া তোমাৰ এয়াৰটেল চিম থাকিও কোনোবা সময়ত কাম নাথাকে। আৰু জিঅ' চিম থাকিও কোনোবা সময়ত কাম নাথাকে, তোমাৰ তেনেকুৱা হৈ যায়। তুমি আমাৰ যদি ধৰা ওচৰত তুমি মানে। কিবা এটা ভিডিঅ' এটা আপলোড দিবৰ সময়ত নেটৱৰ্কটো যেতিয়া নাপাওঁ ন' ঘূৰিয়ে থাকে, ঘূৰিয়ে। ঘূৰিয়ে থাকে তোমাৰ অলপ ওলাই গ'লেহে তুমি আকৌ নেটৱৰ্ক।
হয় বৰ বৰ দিগদাৰ হয় মানে। সি তে সুবিধা -সুবিধা কৰাৰ কাৰণে সেইবিলাক চিম উলিয়াইছে আকৌ আমি আকৌ বাহিৰত গৈ পেলাই আপোনাৰ নেটৱৰ্ক বিচাৰ বিচাৰি থাকিব লাগে
বিচাৰে একেবাৰে তোমাৰ ধৰাচোন এতিয়া যদি বৰষুণ অলপমান বৰষুণ আহে নেটৱৰ্কটো। নাপায় তোমাৰ দুঘাট এঘাট দুঘাট। এঘাত এনেকৈ থাকে তেনেকৈ থাকিলে ধৰাচোন। তেনেকৈ থাকিলে তৰাচোন ভিডিঅ' চিডিঅ' দিবলৈ অকণ দিগদাৰী হয় ন। সেইটো কাৰণে মানে কোম্পনী অলপ যদি টাৱাৰৰ কমি আছে। তাত ইউজাৰ সে তেওঁলোকেতো কোম্পেনীয়েতো ইউজাৰখিনি জিঅ' ইউজাৰ কিমান আছে। এটা লোকেশ্যনত কিমান ইউজাৰ আছে সিহঁতেতো লোকেশচনটো মাৰি চালে চাগৈ গমেই।
গম পাই যায় গম পাই যায়।
গম পাই যায় সেইটোৱে সেইটো অনুযায়ী সিহঁতে ক মানে। অকণমান যদি টাৱাৰো কমি থাকে সেই টাৱাৰটো মানে বঢ়াই দিব লাগে তেতিয়া ধৰা। ওচৰতে ওচৰতে হ'লে আৰু জিঅ'ৰ চবচে বেছি জিঅ'ৰে ইউজাৰ বেছি আছে সেই। সেইটো কাৰণে মানে জিঅ'ৰ নেটৱৰ্কটো বেছি বেয়া
হয় হয় আৰু আপোনাৰ অ কমপ্লেইন যদিও দিয়ে আপুনি ধৰি লও উম ৰিচাৰ্জ খতম হলে আপোনাৰ ফোন আহে টো ধৰি ল আপুনি কমপ্লেইন দিলে কিন্তু অ মানে কব ফোন কৰা সময়ত আপোনালোকে ভাল কে কথা পাতিব কব যে অ হ'ব হব' আপোনাৰ নেটৱৰ্কটো ঠিক কৰি দিব ৰিৰ্জাটো ভৰোৱা সময়ত আকৌ আকৌ আগৰ নিচিনা নাই হ'ব নেটৱৰ্ক নাপাব আপুনি বাহিৰলৈ যাব লাগিব ঘূৰি ফুৰিব লাগিব আপোনাৰ
সেইটোৱে একে মানে তোমাৰ মানে কোনো ধৰণৰ হেৰি নাথাকে তাত মানে এনেহে কয় মানে তোমাৰ মানে সিহঁতৰ মানে কোনো অ কোনো হেৰিয়ে নাই মানে নেটৱৰ্কটো একদম আমাৰ সঁচাকৈ বহুত বেয়া হৈ গৈছে আচলতে নেটৱৰ্কটোৰ ওপৰত অলপ মানে চাব লাগে মানে ইমান নেটৱৰ্ক বেয়া হ'লে আমাৰ এইখিনি মানে অসুবিধা হয় কিছুমান জাগাত বাৰু ভাল পাই মই সেইটোক নকওঁ যে কিছুমান চব জাগাতে চব এৰিয়াতে ভাল অ'কে বেয়া কিন্তু হ'লেও আমাৰ এৰিয়া সেইখিনিত বহুত বেয়া আৰু যিহেতুকে তোমালোকৰ ফালেও বেয়া ন
হয় আমাৰ ফালেতো একদম বেয়া একদম আপুনি জিঅ আপুনি চলাবই নোৱাৰিব আৰু কিছুমান মানুহ আমাৰ গাঁৱলৈ আহিবলে মানে অলপ বেয়াই পায় এই নেটৱৰ্কটোৰ কাৰণে
সেইটোৱেটো অসুবিধা পাবতো কাৰণ তুমি ফাইভ জি মোবাইলত স্পীড হয় স্পীড ক'ত থাকিব যদি তোমাৰ নেটৱৰ্কটোৱে নাপায় ফ'ৰ জি চৌ হৈ থাকিলে
সেইটো আপুনি ফাইভ জি মোবাইল হ'লেও আপোনাৰ নেটৱৰ্ক নাপালে একো কামেই নিদিব আপুনি একোৱে চাবই নোৱাৰিব
সেইটো কাৰণে মই মানে সেইটো কাৰণে তোমালৈ ফোন কৰিলোঁ আৰু মই বোলো তোমালোককো সুধি চাওঁ আমাৰ ফালে এই নেটৱৰ্কটো কল বেয়া নে তোমালোকৰ ঘৰৰ ফালেও নেটৱৰ্কটো বেয়া মোৰ সেইটো কাৰণে মানে ফোন চোন কৰিলোঁ মানে মোবাইলটো চাই থাকিব সময়ত যদি নেট নেটৱৰ্কটো নাইকিয়া হৈ যায় বহুত বেছি খং উঠে ন
হয় হয় হয় ভালে কৰিলা আপুনি ফোনটো কৰিলে বাৰু ময়ও গম পাইছো আপোনালোকক ফালে নাই বুলি এইবাৰ ফোনছোন আহিলে আপুনি আপুনি কমপ্লেইন দিব লাগিব বুইছে নে
দিব লাগিব তুমিও তোমাৰ ফালৰ পৰা দি দিবা আৰু ময়ও যিমান পাৰো আমাৰ ফালৰ পৰা কমপ্লেইনটো দিব লাগিব কাৰণ আমাৰ এইফালে বহুত মানে অসুবিধা হয় ন সেইটো কাৰণে ঠিকেই আছে বাৰু দিয়া ন তেনেহলে ঠিক আছে